উম কি কৰিছা
কিনো কৰিবা আছো এনেই
অ নতে বাই
তোমালোকৰ তোমালোকৰ সেই ফালে পানী বিলাক কেনেকুৱা
এ নকবা আৰু পানীৰ কথাফালে পানী একদম পানীৰ বহুত অসুবিধা হয় পানী নাইে ক'ব পাৰি মানে কিনিবই লাগে পানী আৰু
অ অ তাকে। অ, কি কৈছা।
সেইয়ে আৰু পানীয়ে নাই।
উম, গুৱাহাটী মহ নগৰ কথা ক'ব নালাগে। এয়া বাৰু পানী তাতে।
অকমান খোৱা পানী হলেও কিনিব লাগে।
উম, আমাৰ বাৰু আছে এতিয়া বৰ্তমানলৈকে। আমাৰ পানী বিলাক। এতিয়া অলপ বেয়া হ'ব ধৰিছে আগতকে, আগে বাৰু ভাল আছিলে।
তাকে, এতিয়া আৰু তাতেতো সেইয়ে ন বহুত ইণ্ডাষ্ট্ৰ্ৰী পাতি আছে। নদী। একদম লেতেৰা হৈ গৈছে, চব মানে তাতে পেলাই ন মানুহে নদীত। পেলাই দিয়ে। তাকে ব্ৰহ্মপুত্ৰখনন এতিয়া কিমান লেতেৰা হ'ল।
দেখছো মানুহে সেইখন ন মানে লেতেৰা পেলোৱা জোগাহে বনাই দিলে।
এতিয়া বৰষুণ পাতিও নাই। আজিকালিতো গাঁৱতো বৰষুণ।
বৰষুণৰ সংখ্যাই। গছ গছনি অসু অভাৱৰ কাৰণে বৰষুণ কমিলে এতিয়া। গছ গছনিয়ে নাই। হ'ব দিয়া বাৰু ঠিক আছে।
উম উম দিয়া। উ